ম, হেল্ল হেল্ল' অ!
শুনা পাইছা?
অঁ পাইছোঁ পাইছোঁ।
অ।
কি কৰি আছা? মই আ আছো ছবি আঁকি আছিলো, তুমি?
অ, মই আছো এই মা কামত অকমান সহায় কৰি দিছো।
অঁ।
কি ভাত বনাই আছা?
অ ভাত বনাই আছিলো। মায়ে বনাইছে মোক অকমান সহায় কৰি দিছো।
অঁ কি বনাইছা?
এ দালি বনাইছো, তাৰপিছত চবজি বনাইছো। ভাত আৰু নিৰামিষ ভাত বনাইছোঁ সেনেকে।
ঠিকে আছে দিয়া। বাকী খবৰ ভাল চবৰে?
হেল্ল'!
অঁ চবৰে খবৰ ভালনে?
অ ভালে ভালে তোমালোকৰ ভাল।
অ ভালেই ভালে।
অ
বাকী এইবাৰ একজাম দিবানে মানে চাকৰিৰ কাৰণে।
অ এইবাৰ মই এডিয়াৰি কাৰণে প্ৰস্তুতি কৰি আছো। তুমি দিছা নাই।
নাই মই এইবাৰ প্ৰথম দিমহে।
অ প্ৰথম দিবাহে।
অ কেনেকুৱা কৈ ধৰণৰ মানে প্ৰশ্ন উত্তৰ আহিব?
প্ৰশ্নবোৰ তোমাৰতো এনেকা উ অসমৰ সধা সাধাৰণ জ্ঞানৰ ওপৰত আহিব তোমাৰ।
তাৰপিছত অংক আহিব, তাৰপিছত অসমীয়া ব্যয়াকৰণ অংকবোৰ অংক বোৰ মানে তোমাৰ কেনেকুৱা আহিব? নাইন টেনৰ যোনবোৰ অংক এই কেনেকুৱা আহিব নাইবা তোমাৰ আহিব অংকবোৰ তুমি চাবা মই তোমাক উম কৈ দিম। কিতাপ এখন এনেকে লবা কিতাপবোৰ তাতে থাকিব ধুনীয়াকে। সেনেকুৱা অংকবোৰেই আহে আৰু।
অ কিতাপ? কিতাপ তোমাৰ অসমৰ উম এনেকা জি-কে বুলি আছে সাধাৰন জ্ঞান বুলি আছে সেনেকুৱা লব পাৰা তুমি।
অ আকৌ আৰক্ষী বিষয়াৰ কিতাপ এনেকুৱাও আছে ন?
অ সেনেকুৱা পাবা।
অ।
সেনেকুৱা কিতাপো পাবা। তাৰ পিছত অসমৰ সাধাৰণ জ্ঞান, বিভিন্ন অসমীয়া প্ৰকাশ প্ৰকাশন সেনেকুৱাও পাবা।
অ মানে অসমৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেচন আহিব?
অসমৰ ওপৰত তোমাৰ আহিব অসমৰ ভাৰতৰ এটা দুটা আহে, কিন্তু অসমৰ বেছি আহে, অসমৰ ৰাজধানী কি? সেনেকুৱা আহিব।
অ মই শুন মতে মানে বেছিকে সেই হেৰি আহিব ন ইতিহাস বুৰঞ্জীৰ ওপৰত।
অ ইতিহাসো আহে তাৰপিছত আকৌ ইতিহাস বুৰঞ্জী দুটাৰ ভিতৰতে আহে তাৰপিছত আমাৰ সাধাৰন জ্ঞান বোৰ সেনেকুৱা মানে। তাৰপিছত আকৌ তোমাৰ সেনেকা বোৰ আহে, অসমৰ সাহিত্য সভাৰ প্ৰথম প্ৰথম অ অধিৱেশন কত হৈছিলে? সেয়া সেইবোৰ আহিব।
তাৰচত সেনেকাবোৰ আহে ব্ৰহ্মপুত্ৰ নদীৰ নদীত অসমৰ কোন দিশে বৈ বৈ গৈছে সেনেকুৱাবোৰ আহে।
অ।
আহে তোমাৰ টান আহে মানে পঢ়িলে কমন পৰিব আৰু সেইখিনি কুৱেশন এঞ্চুৱাৰ। মাত্ৰ ভালকে পঢ়িব লাগিব, কিতাপখন খৰচী মাৰি
এবাৰ নতুন মানে নতুন প্ৰশ্নবিলাকো সোমাব পাৰে ন?
অ নতুন প্ৰশ্ন সোমা সোমাব পাৰে।
এইবাৰ কাৰণ লিচুৰ ওপৰতো আহিছে।
অ তে তেজপুৰৰ লিচু ওপৰত আহিব, তাৰপিছত এ তে তেজপুৰ লিচু তোমাৰ কলৈ কলৈ নিলে প্ৰথমতে কোনখন দেশলৈ নিছিলে?
অ সেইবিলাক আহিব পাৰে।
সেইবোৰ আহিব।
তাকে।
এ জনপ্ৰিয় হৈছে নাই আমাৰ তেজপুৰৰ তেজপুৰৰ লিচি সেইটো উম।
মানুহে লৈ গৈছে ন অসমৰ বাহিৰতে দুবাক মানে ভাৰতৰ বাহিৰতো গৈছে বহুত।
অ ভাৰতৰ বাহিৰত গৈছে নহয়, তাৰপিছত আকৌ তোমাৰ উম কেনেকুৱা সময়ত মানে খেতি লিচু খেতি মানে কৰা প্ৰয়োজন
বেছি মানে উপযোগী হয়, কোনটো সময়ত খেতি অ অ সেইখিনি ফাগুন- চ'ত মাহত সেনেকুৱা মে' -জুন মাহত প্ৰকোপ পৰে ন সেইবোৰ। সেইবোৰৰ ওপৰত ক সে সেনেকুৱাবোৰ আহে আৰু মানে সেইবোৰ সাধাৰণ জ্ঞন আৰু সেইবোৰ জানি থোৱাটো বেছি ভাল আৰু।
অ আকৌ এইবিলাক অ এইবাৰতো জুবিন গাৰ্গ ওপৰতো আহিব পাৰে চাগে?
অ অ সেইটো চাবা সেইটো একে বহুত ইম্পৰ্টেণ্ট আৰু।
অ সেইটো কাৰণ চবতে আহিব লৈছে ন এইবাৰ?
উম উম, অ সেনেকুৱাবোৰ আহিব নহয়।
অ। কাৰণ আগতে ধৰা জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ তথা ভূপেন হাজৰিকাৰ বিষয়ে আহিছিলে। এতিয়া তেওঁৰ বিষয়েও আহিব পাৰে।
অ অ আহিব আহিব।
অ।
তেওঁৰ মৃত্যু কেতিয়া হৈছিলে, তেওঁৰ জন্ম কেতিয়া হৈছিলে? তেওঁৰ আচল নামটো কি? বহুতে তেওঁৰ আচল নামটো নাজানে ন?
অ।
জুবিন বৰঠাকুৰ বুলি, তেওঁ কি উপাধি লিখে? তেওঁ জন্ম কেত - তিয়া হৈছিলে?
উম।
ঊনৈশ শ সাত আহ বাসত্তৰ চনত হৈছিলে তেওঁৰ জন্ম।
অ।
আকৌ জেগাতো কো কোনটো জেগাত তেওঁৰ জন্ম হৈছিলে যোৰহাট। সেইখিনিও আহিব পাৰে। বুজিছা মানে ভালকে ভালকে চাব লাগিব আৰু।
অ, বিশেষকে বেছিকৈ আহিবই পাৰে সেইবিলাকৰ ওপৰত।
অ সেইবোৰৰ ওপৰত আহিব।
তাকে। এনেই শুনামতে বেছিকে ৰজা -মহাৰাজাৰ ওপৰত আহে নেকি ন?
ৰজা মহাৰজা আহে কিন্তু এ ইমানো নাহে আৰু অহাত আহে।
ঠিকে আছে তেন্তে সংবিধানৰ ওপৰতো আহিব পাৰে ন?
অ অ সংবিধানৰ ওপৰত আহে কিন্তু দেই প্ৰশ্ন।
উম। মই মানে নাই যে সেইবিলাক সেইটো কাৰণে মোৰ অলপ দিগদাৰ হ'ব পাৰে।
অ তেওঁ আকৌ জুবিন গাৰ্গৰ প্ৰথম এলবামটো কি আছিলে? কিমান চনত সেয়ে মুক্তি লাভ কৰিছিলে।
অ।
তুমি জানানে নাই উম জুবিন গাৰ্গৰ প্ৰথম এলবামটো অনামিকা?
অনামিকা বুলি জানো কিন্তু কেতিয়া ৰিলিজ হৈছিলে সেইটো গম পোৱা নাই বাৰু?
অ ঊনৈছশ বিৰানব্বৈ চনত। তোমাৰ এয়া দিছিলে মুক্তি লাভ কৰিছিলে।
অ।
সেইবোৰ চাবা। তেওঁ কি কি বঁটা পাইছিলে সেইবোৰ ওপৰটো চাবা। আকৌ খেলৰ খেলৰ আহিব পাৰে। খেলৰ বিষয়ে আহিব পাৰে।
খেলৰ ওপৰত কেনেকুৱা কুৱেচন আহিব পাৰে? খেলৰ ওপৰত তুমি
আহিব এইবাৰ অলিম্পিক ক'ত হৈছিলে? সেয়া আহিব পাৰিব। তাপিছত আকৌ ৰাষ্ট ভাৰতীয় ৰাষ্ট্ৰীয় খেল কি?
অহ সেয়া আহিব। আকৌ এইবাৰ হেৰী আই পি এল আৰু এয়া কি ফিফা নে কি কয়?
অ অ অ।
তাৰ ওপৰটো আহিব ন?
অ তাৰ ওপৰটো আহিব।
অ। কাৰণ এইবাৰ মানে মেইন মেইন মানুহ কেইজনে ওলাই গৈছে নহয়।
অ।
ৰলা ৰনাল্ড
আকৌ এনেকুৱা ক ক প্ৰশ্নবোৰো আহে। যে কিমান ইমান চনত হ'ব লগীয়া খেলখন ক'ত হ'ব তোমাৰ? সেইবোৰ কোৱ সেইবোৰ প্ৰশ্ন উত্তৰো আহে। সেইবোৰ মানে আ- আটিগুৰি মাৰি চাব লাগিব আৰু।
উম বাহিৰৰ কুৱেচন বেছিকে আহিব এইবিলাক।
অ বাহিৰৰ কুৱেচন মানে অসমৰ কুৱেচন অসমৰ প্ৰশ্ন কাকতে বেছি আহে প্ৰশ্নবোৰ। আৰু আগৰ প্ৰশ্নবোৰ চাবা। দুহেজাৰ আ বাইছ চনৰ। তেইছ চনৰ সেনেকুৱা প্ৰশ্নবোৰ চাবা।
প্ৰশ্ন বিলাক আমি হেৰীতে পাম ন গুগলতে।
অ গুগলত পাবা চবতে পাই যাবা চাৰ্ট জি পি টিত পাবা চবতে পাই যাবা।
অ।
তাৰ পৰা সুবিধা হৈছে।
তাৰ পৰা ধুনীয়াকে প্ৰশ্ন বোৰ লৈ পেলাই
উম।
ৰিভাইজ কৰিবা। পঢ়িলেহে, চেষ্টা কৰাচোন ন প্ৰথমতে যে পাবা সেইটো কথ থা নহয় নহয়। তোমাৰ এটা অভিজ্ঞতা হ'ব ন।
অ অভিজ্ঞতাৰ কাৰণে এইবাৰ দি চাওঁ বুলি ভাবিছোঁ।
অ এবাৰ দিচ দি চাই লোৱা।
তেতিয়া ধৰা অহা বছৰলে বেছি সুবিধা হ'ব সুধিবলে।
অ অ অ সেইটোৱে। পিছত এতিয়া ওলাবই অক্টোবৰত ওলাব বুলি কৈছে।
অক্টোবৰ নে নৱেম্বৰত ওলাব বুলিহে কোৱা শুনিছো বা।
অ মই কিন্- অ মই সিদিনাখন নিউজ এটা পাইছিলো অক্টোবৰ মাহত ওলাব বুলি। এ অক্টোবৰ নৱেম্বৰ মানত ওলাব আৰু সেনেকুৱা ভিতৰতে ওলাব।
অ সেইটো হয় বাৰু আকৌ মানে অক্টোবৰত পুলিচৰ হেৰীটো হৈ যাব পাৰে যে।
অ পুলিছৰ ন। উম ভালকে ৰানিং চানিং কৰি আছে নাই ন দৌৰ চৌৰ কৰি আছা।
অ দৌৰাতো হৈ আছে বাৰুতে ৰাতিপুৱা ৰাতিপুৱা কিন্তু সেইয়া ভাল- কে হোৱাগে নাই ইমান।
অ আমাৰ ফিল্ডতে দৌৰি আছা।
অ আমাৰ এই মাটি খন্দা বাকৰিতে।
অ কিমান পাক দৰি আছা।
এনেই সাত পাক আন পাক দৰো আৰু।
অ এপাকতো তোমাৰ দুশ বিশ কে আছে নেকি ন?
নাজানো দেই মই ইয়াত মানে প্ৰথম মই আগতে এই হেৰিত দৰিছিলো যে। এইটো অচলীয়া ফিল্ডত।
অচলীয়া ফিল্ডত ধৰিছে ওচলীয়া ফিল্ডতো তোমাৰ দুশ চল্লিশ কে আছে এটা পাকত।
অ তাৰপিছত আকৌ মাজতে মই মানে এটা কৌচিঙত লৈছিলোঁ।
অহ।
সি তাত পতিয়া এইট এয়া সেয়াৰ ওপৰতে পুলিচ চুলিচৰ ওপৰতে মানে।
অ তাত মানে তোমাৰ কি কি কি শিকায়।
চব শিকাই মানে লিখা পঢ়া লিখাৰ উপৰিও মানে সেয়া। শাৰীৰিক শিক্ষা বিলাকো দিয়ে।
অ তাত মানে সকলো ধৰণৰ সকলো ধৰণৰ মানে পৰী এয়া পৰীক্ষাৰ কাৰণে যোনবোৰ কাম বোৰ মোৰ ন, যোন মোৰ মানে ভাল আৰু সেইখিনি গোট- গোটেইখিনি শিকায় আৰু।
অ মানে উপযুক্ত কৰি তোলে আৰু সেনেকুৱাকে।
অ উপযুক্ত কৰি তলে অ উ। এনেই তাত পঢ়া কৰাবোৰ কেনেকুৱা।
পঢ়া ভালেই বাৰুতে ছাৰ তিনিজনমান আছে তিনি চাৰিজনমান।
এনে আগৰ যোনবোৰে শিকিছে তেওঁলোকৰ এনেকে চাকৰি হৈছে নে?
বহুতেই পাইছো অ সেনেকে বহুতৰে আহে অ আমাৰ ওচৰত ওচৰতে দাদা তিনিজন মানে তেওঁ তাতে পুহি পাইছিলে।
অ, অ, অ ভাল তেন্তে মই নাম মানুহজনৰ নামটো শুনা পাইছো বাৰু।
অ সেই ভাল আৰু তাত কৰিব পাৰিলে।
জাপ কিমান মাৰি আছা।
মোৰ লংজাপ মৰা হোৱা নাই লংজাপ আগতে মাৰিছিলো বাৰ তেৰ গৈছ- ছিলে এতিয়া সেই কমি আহিছে অলপমান মৰা হোৱাই নাই যে।
অহ। অ ভালকে খাবা কৰিবা ৰাতিপুৱা দৌৰা দৌৰিবলৈ দৌৰিবলৈ গৈ আহি পেলাই। সেই বুটটো ভিজাই থবা বুট ভিজোৱা খাবা।
অ বুটতো খোৱা হয়ে।
অ তেতিয়াহে শক্তি আহিব গাত।
উম তাকে তুমি দৌৰিছা নাই।
মই বৰ্তমান এতিয়া দৰা নাই।
অ।
এতিয়া মই বেলেগ এটা লাইনত পঢ়ি আছো যে, মানে গাটো ভালতো নহয় কাৰণ এই জ্বৰ হৈ আছে।
অ ভাল হোৱা নাই ন।
নাই ভাল অলপ পাইছো অ। আকৌ কমে আকৌ উঠে সেনেকুৱা ধৰণৰ শুই আছে যে।
দুৰ্বল হৈ আছো মানুহজনীৰ। ঔষধ পাতি লৈছো, চিকিৎসা কৰিছো। আমাৰ গাঁৱৰে হস্পিতালখন যে।
অ ভালকে খোৱা -বোৱা কৰি থাকিলে আহি যাব।
অ তাকে। বাকী ভাত বনাইছে?
অঁ ভাত বনাইছে? এফালে গৈছিলে মাহঁত আহি পালে।